হেল্ল'।
অ' কি কৰা?
অ' এনে বহি আছোঁ।
অ' চাহ, ময়ো বহি আছোঁ। চাহ পানী খালি?
চাহ পানী খালোঁ, খোৱাৰ পাছত অলপ সোনকালে খালোঁ আজি।
অ'
পিছত খবৰ চবৰ?
খবৰ চবৰ ভালে বা।
আজি কম্পে, অ' সেইটো কম্পিটিছন দেখা পাইছোঁ, ষ্টেছ মাৰিছিলি না।
এতিয়া কালিত তাই, আজিহে মাৰিব পালো মই।
অ'।
কালিৰ টাই, আজি আজিতো য়োগা হৈছে আৰু ভলীবল হৈছে।
অ' ভাবে চে এটকলিৰ অ' আজিৰ বুলি ভাবি আছিলো কালি নহয়, আজিৰ বুলি ভাবি আছিলো সেইটো।
অ' চিত্ৰাংকন, ভাল ভাল, ধুনীয়া ছবি আঁকাত ট্ৰিক্সবিলাক শিকাই দিছে।
অ' তাতে ডাঙৰ সৰু কোনো নাই না, ডাইৰেক্ট যাই যাই সিয়ে পাৰে।
অ' যাই যায় হিয়ে পাৰে।
তোমাৰ কেম্পতে ন স্কুলত?
আমাৰ ওচৰতে, স্কুল এতিয়া স্কুল ক্লাব একেলগে আমাৰ ওচৰতে
অঁ
উম
সটয় ভাবিছোঁ তাৰ সেইদিনা যি কিবা ফটো খান দেখালে স বেলেগ আৰু আ আজি এটা বেলেগ।
অঁ, আজি ৰুমৰ ভিতৰত তাক মই ক্লাবৰ ফটো এটা দিম ৰ। সীত হল সীত হল ক্লাবটা বহতটা
অঁ
এটা হল ক্লাবটা আৰু আজি যে এ হ স্কুলৰ এটা ৰুম লৈছো আমি
অ' সেইাকাৰণে ব্লেক বৰ্ড দেখা পালো আৰু।
অ' আমাৰো কিবা আছে ব'ৰ্ড আছে আমাৰ ক্লাছ কৰা হৈ যায়।
অ', দেখা দেখাই দিছিলি মই একবাৰ গ্ৰীণ আছিল নেকি বট থ খাই থাক ম এ তাৰ পিছত ভাত খালি?
ভাত খোৱা নাই ৰ খোৱা অলপ দেৰি হ'ব। সন্ধিয়া হ'লহি মাত্ৰ না?
অ', সাতটা বজাত এখন কোনিয়া হুৱাতে
আহ সাতটা বাজি যায়, ঠাণ্ডা দিনতহে
উম উম
আজি আমাৰ কি কি হ'ল, আজি োগা আৰু কিবা হৈছে, এই ধৰ এই খাদ্যৰ বিষয়ে
অঁ
চাফ চিকুণতাৰ বিষয়েে শিলাৰ বিষয়ে হৈছে মানে আমাৰ শৰীৰত মানে কিমান
ফোন কৰিছিলোঁ ন তোক, ফোন কৰোঁতে কিবা কথা শুনাব পৰা ৰৈিব'লে
অ অ', দেখখন চলি আছিল
তাৰ কাৰণে লগে লগে কাটি দিছোঁ।
আহ তেখখন চলি আছিল। কালি আছে কিবা লাইব্ৰেৰীৰ
কালি?
অঁ।
উম।
লাইব্ৰেৰী মানে কেনেকৈ সজাব লাগে, লাইব্ৰেৰী কেনেকৈ পাতব লাগে তাৰপিছত লাইব্ৰেৰীৰ কিতাপবিলাক এনেকে ৰাখিব লাগে, বা লাইব্ৰেৰীত এই ধৰ কিতাপ খালি আনি থ'লেই নহ'ব, পঢ়াৰ আকৰ্ষণ এটা কেনেকৈ আনে,
হম।
সেনেকুৱা টাইপৰ আলোচনা কৰা হ'ব মানে
এতিয়াও হয় কিতাপ এখন যদি আনি বহাই থয়, এতিয়া আনা
অঁ', সেইটাই বা আনি যদি এনেই থাকে উম মানুহটো এনে পঢা নাহে ন কাৰণে আকৰ্ষণ এটা আনবা লাগিব
উম।
কেনেকৈ কেনেকুৱা ধৰণে মানে মানুহৰ আকৰ্ষণ এটা আনি মানে সেনেকুৱা আজিকাল আজিকালি আজিকালি কিন্তু, পঢ়াৰ প্ৰতি মানুহ আকৌ কিবা নায়েই ভাবি আ ন মানে অ', মানে ধৰ কাৰণো আছে না, মোবাইলতে
উম্,
তেতিয়াই ভাবে ন আৰু মোবাইল এৰি মানুহ থাকিব পাৰে না। আমি নোৱাৰোঁ মানুহৰ কথা কৈ কিয়ও,
মোবাইলটো যদি বন্ধ কৰিও দিয়া হয়, তথাপিও আমাৰ
সময়, অসুবিধা আহিব, অসুবিধা আহিব। সব বস্তুৰে ভালদৰে বনাইছে।
উম্।
কিন্তু হ'লেও মানে, ধৰ, এই কিতাপ খনৰ এটা বেলেগ আমেজ এটা, পঢ়াৰ আমেজ এটা বেলেগ ধৰণৰ।
উম্।
এই সেইটো কাৰণে,
কিতাপ লাগিবই, যিকোনো প্ৰকাৰে হওঁক।
কিতাপ লাগিবই উম্, কিতাপটো লাগেই। দহাৰ কাম কিমান দূৰ হ'ল।
কিমান দূৰ মানে, হৈ আছে ৰ লাহে লাহে।
অ', বছ থোডা আগে আৰু ফিৰ তোমহে সব সমত আ জায়েগা।
আৰু পাঁচদিনমান লাগিব পাৰে তাতে, পাঁচদিন বেছিও লাগিব পাৰে।
অ', এখন খালি
পানী, পানী বেছি হ'লে নাপাই যে।
খালি ৰু, হাল-ঠালটো, মৈ থৈত দিয়া হৈ গৈছে।
একদম মৈ দিয়া হ'লে আৰু এবাৰ লাগে যে, নহ'লে বেয়া হয়।
অ',
এতিয়া ধান ৰোৱাৰ পাছত, ৰোৱাৰ আগত একবাৰ মাৰিব লাগে হাল।
অ', লেকিন বপস ন দেৰি কপিীয়ে কৃষ্ণা হমেৰা বাপিছ নদী কি আন্দৰ কষ্ট আছে ন।
কষ্ট আছে, চব কামতে কষ্ট।
উম্, অ', চবৰে আ,
আজি অলপ চৰ্ট চাওঁতে দেখা পালোঁ আৰু কি বি এ চেপ নে কি হয় বা, ভৰিখন দেখোন নায় চব।
ভৰি, কিয় বা?
পানীৰ কাৰণে নেকি? তাতেটো লিখা আছে যেনিবা, পানীৰ কাৰণতে হৈছে। তে জোতাৰ ভিতৰত পানী সোমাইছে নেকি অনুমান।
তলৰ তলৰ পাতাটা মানে, ভৰিৰ পাতাটা। অ', সিজি সিজি, সিজি গৈছে গৈছে এতিয়া। আ, আ, সিজি গৈছে এতিয়া, এক হয়তো এতিয়া তাহাতৰ দুই একদিন দুইদিন জোতা খোলাই নাই বোধ হয়।
তেনেকুৱাও হ'ব পাৰে। উম্,
আ, কিমান তাহাঁতৰ কষ্ট।
যিকোনো অফিচাৰে হওঁক। তই যদি ক'ৰবাত যাম বুলি ভাবা। সেইটোটো নাপায়।
নাপায় নাপায়। অ', অফিচিয়েলি কথা আছে তো।
উম্,
হয় দিয়া, হয় দিয়া।
বিজনেছ মেন হলে বিজনেছৰ ক্ষেত্ৰতে ভাবি থাকিব লগা হয়।
খাই বৈ থাকিব লগা হয়। চবৰে মানুহৰ জীৱন যুদ্ধতে এনেকে। কিন্তু
উম।
সাধাৰণভাৱে ল'ব লাগে মোৰমতে, হা মানে ইমানো হে ইমান কিন্তু, কৰ্মটো কৰাই লাগব না।
উম।
ত ত কিন্তু ইমানো মানে হেৰি কৰিব নালাগে যে একেবাৰে কৰ্ম কৰোতে কৰোঁতে একেবাৰে তাৰ আনন্দটাই লোৱা নহয় যাতে, সেনকা টাইপৰ কিবাবোৰ নোহোৱা কৰিব নালাগে। হয় ত তহাৰ কথা এটা বেলেগ তহাতে এখনে ধৰ ৰৱাই থোৱা হ'ব যেতিয়া ধান ওলা'ব তেতিয়াতটো মনত এটা ভাল লাগি যাব না।
উম।
তম ক্ষেত্ৰ কে
কিন্তু আমি কৰাৰ পাছত দৰমহাখিনি পাৱা গ'লে হেনকা হয়।
অ' সেনেকে। অ'
অফিচাৰে হওঁক যিয়ে হওঁক সেইবিলাকো আৰু মাহ শেষ হোৱাৰ লগে লগে পায়।
অ'। হয়কেইটাতো তাহে এই যেই মানুহে কষ্ট, কষ্ট এনেইতো নকৰে না। তাৰ বিনিময়টো পায় না, সেইটাই। মেৰা শক চি নিকল আৰয়া সচমুজ এইি হ চবৰে হেনেকাই। তাৰপিছত কামাখ্যা যাবি কৈছিলি?
কামাখ্য যাম বুলি কৈছিলো, কিন্তু কাম তাপা কিমান সময় লাগে।
অঁ, সেইটতো কথা। এই ঠিক।
কাম শেষ হোৱাৰ পাছতহে একবাৰ প্লেনিং কৰিব লাগিব। আৰু তোমাৰ যদি বানদা খাই তেনেহ'লে আৰু বাদ দিয়াই ভাল নেকি?
কি কয়?
তোমাৰ যদি টাইম নহয়।
উম।
তুমিটো ক'তবা যাম বুলি কৈছিল কিবা গুৱাহাটী নে ক'তবা কামত?
অ', যামতো কৈছিলো কিন্তু পিছত তে হৰি নহ'লনা এ, এ, নি কামত গুৱাহাটীত যোৱা এটা এয়াৰপৰ্টটা
হুম।
অ', সেইটোয়া যাম কতে এখনতো ক'ত হ'ব দে এখনতো মানুহ লৈ লৈছে না।
উম।
মানুহ লৈ লিছে। এখনৰ কট ল'ব তে আৰু যাম কলে যাম
তে কেনেকে গ'ম পোৱা তাকেত কেনেকে গ'ম পোৱা? মানুহ আছে নাই লাগে নালাগে সেইগিলাক কেনেকে গ'ম পোৱা?
তাহানে খবৰ দেই। তম অচানক ক চল গ মই তুমোক পছ কে পহচে
মোৰ নাম্বৰু আছে নেকি?
অ' নাম্বাৰ খবৰ পাওঁ মই কাৰোবাক কাৰোবাক কৰি।
উম।
একবাৰ ওলালে মানে পায়ে থাকে গম পোৱা না?
উম।
মেঘালয়তটো মোক মাতি আছে কিন্তু মেঘালয়ত গাৰো ভাষা নাজানো যে মই। উম।
মেঘালয় অ'ত তই দেখোন যাম কৈছিলি আগতে কলেজ টাইমত এবাৰ কৈছিলি নেকি মোক মেঘালয় যাম।
অ' তেখেতো গছিলোঁ তেখনেই কিন্তু গাৰো ভাষা নাজানো যে। ত'ৰ দৰে জানিলেতো হৈয়ে গেলা হয় ধুনীয়াকে, উম।
কিন্ত যিকোনো ঠাইত থাকক হিন্দী ইংলিছ হ'লেও কাম নহয়তো।
কাম নহয়, কাম নহয়, তাৰ তাৰ লোকেল তাৰ আঞ্চলিক ভাষা এটা লাগিবই।
উম।
গাৰ যি তাহাৰ এটাই মেইন, তাহাৰ মেইন ভাষা এটা না, গাৰোৰ গাৰো ভাষাটাই মেইন।
নাই গা কিবা ক'ত যোৱা, কি লাগে সেইগিলাক ত' জানবাই
উম। সেইখিনিতো জানিবই লাগিব আৰু বিশেষকৈ তই যেতিয়া কামত থাকিবি, এতিয়া কামত মানে কি কামৰ মানুহতো তই এই ভাষাতে মেইন আপনা তেখোন।
উম।
আৰু দকানত, দকানত হ'লেতো আৰু
থকা নহয় ন' বাহিৰতো যাব লাগিব।
বাহিৰতে যাব লাগিব, কি কয় নকয় বুজিয়ে পাব লাগিব। সেনেকুৱা কথাই।
ত' যদি পানী, পানীৰ বটল লাগে সেইয়া পানীৰ বটল খুজিবটো জানিবা লাগে ধৰ।
অ'।
যোনটা দোকানত যাবি সি হয়তো হিন্দীও নাজানিব পাৰে বা সি ইংলিছো নাজানিব পাৰে, আছামিছো নাজানিব পাৰে।
উম, নাজানে নাজানে।
উম।
সেইকাৰণে, নহ'লে মই কোনদিনাই গ'লোঁ হয়।
মানেতো খুত ঘটনা হৈ থাকেতো সেইগিলা না, ভাষা নাজানাৰ ক্ষেত্ৰতো মাৰা ধৰা হয়?
অ' হয় হয়। ভাষা নাজানাৰ ক্ষেত্ৰত
উম।
ভাষা জানিলে মানে চব বহুত সমাধান মানে বাহিৰত থাকা
উম, যিকোনো কামত ভাল হয়, ভাষাখিনি যদি জানা হয়।
উম, ভাষাখিনি জানা হ'লে, এখন আমি যে কিবা মানুহ গিলা যে তামিলনাডু যায় তাতে যদি তেলেুগু মালায়ালম যদি জানে
উম।
তকণতো তাহাৰ লগত মিলি যায় না, মানুহৰ লগত মিলেই মিল অ' মানুহৰ লগত মিলে কেনেকে, প্ৰথমতে ভাষা এটা দিয়ে মিলে।
হুম।
ভাষা এটো এই জানিলে, বুজি পালে তেখন সিহঁৰো কথা পাতি ভাল লাগব, তৰো কথা পাতি ভাল লাগব।
আৰু তাৰপাছতে নতুন নতুন ভাষাখিনি আহিব, কিছুমান নজনা ভাষাও জানিব পাৰিবি।
উম। কিন্তু মেইন প্ৰথমতে ভাষা এটা, ভাষা এটা শিকিলেই শিকিবা পাৰি কিন্তু
উ, ব্যয়াকৰণ ভাবে নহ'লেও এনে আৰ্কি না? উম, এতিয়া ব্যা-ব্যাকৰণতা যদি শি কিব যাওঁ, এতিয়া আৰু ক'ত হ'ব।
আমিতো এতিয়া যে কথা পাতি আছো, এইটোওতো ব্যয়াকৰণগত কথা পাত তা নাই না, তেনে-তেনেকুৱা কথা আৰু। ব্যায়াকৰণগত নালাগে।
উম।
তাৰ মেইন ভাষাটা জানিলেই হৈ যায়।
উম।
এতিয়া এই কিন্তু ভাষাটাই জানবা লাগেই
উম।
ভাষাতাৰ বহুত দৰকাৰ হয়।
দৰকাৰ হয়।
উম। লাইন টাও আমাৰ ইফালে অহা যোৱা-অহা যোৱা কৰি আছে।
আমাৰ সিফালে সেনেকা হোৱা নাই বৰ্তমান, ক'ৰবাত কিবা হৈ আছে নেকি নহ'লে।
হ'ব পায়।
পানীৰ বতৰ না